অ চাও মনতা
অ' বিষ্ণু আছোঁ, ৰবা। এইয়া ভাত খাই বহি আছোঁ আৰু।
অহ। আছোঁ এ, ব মইও খাই বৈ উঠি বহি আছোঁ বাহিৰতে।
হয় নেকি? বাকী সফালে কেনেকুৱা বতৰ? তৰ
বতৰ বতৰটো সেইয়ে বৰষুণ কেতি তিয়া বৰষুণ দিয়ে ঠিকে নাই। কেতিয়া ৰ'দ দিয়ে ঠিক নোহোৱা হৈছে। মানে বতৰটো আৰু একো ক'বই নোৱাৰি আৰু। এতিয়া যোৱাকালি এ ৰাতি টি প্ৰচণ্ড ধুমহা বতাহ দিল। তোমালোকৰ ফাললেও দিছিলে নেকি?
অ', ত আমাৰ ফালে দিছে নিদিয়া নাই নহয় এতিয়া বাৰু, এই অলপ আগতে এজাক বৰষুণ দি থৈ গ'ল। এতিয়া দিয়া নাই আৰু, বৰষুণ এতিয়া এনেই কিন কিনকৈ দি আছে। এতিয়া ৰাতিলৈ বা কি হয়।
অ', এনে কিবা মানুহৰ ক্ষতিসাধনতো হোৱা নাই
নাই নাই নাই, একো হোৱা নাই। নাই হোৱা নাই, হোৱা সেনেকে হোৱা নাই। এতিয়া যিহেতু ৰাতিও হৈছে, ওলাইও যোৱা নাই। এতিয়া কাইলৈহে গম পাম কিবা হৈছে যদিও। এনেই মই এতিয়ালৈকে শুনা নাই আৰু, হোৱা বুলি।
হয় হয় ঠিকে আছে। ঠিকে আছে অ', আজি আজিকালিৰ বতাহ ধুমুহাৰ একো, মানে ঠিকনাই নাই। কেতিয়া কেনেকে, আহ আহ আহি যায় ঠিকে নোহোৱা হৈছে।
হেৰি কি ক'বা আৰু। বাকী তোমালোকৰ ফালেটো চব ঠিকে আছে?
ঠিকে আছে, ঠিকে আছে। মই তোমাক ফোন কৰিছিলোঁ এই তোমালোকক লোক ক'ৰবাত এ গৈছিলা ফুৰিব, ভূটানৰ গেটৰ অ', মই ছবি দেখা পালো।
অ, অ, হয় দিয়া আমি বেছিদিন হোৱা নাই বাৰু, তাতে যোৱা ভূটানত যোৱা। এনেই এ ঘৰত আৰু কিমান বহি থাকিবা? ত বাহি বেহিলো বন্ধও আছিলে। যিহেতু অলপ ফুৰিয়ে আহো তো ভূটানতে আহিলো। ওচৰো হয় বেছি দূৰো নহয়, এ একদিন লাগে আৰু তাৰ পৰা।
অ মানে, ইয়াৰ পৰা যাও মানে, গৈ পাবলে অ একদিন লাগে পুৰা ন?
তোমাৰ কামাখ্যা ষ্টেচনৰ পৰা ট্ৰেইন পায়। ত' আধালৈকে ট্ৰেইনত আহি, ট্ৰেইনৰ পৰা নামি আকৌ টেম্পু নাইবা বাছ, চৰি বাছহে আহে তোমাৰ টেম্পু সৰু সৰু অটোবোৰ যে থাকে।
হয় হয়, অট ভেন বোৰ।
বাহন হয়, সেনেকুৱাত তুমি ভূটান গেটলৈকে আহি তাৰ পৰা আৰু তাতে তোমাৰ, পৰিচয় পত্ৰ খিনি দেখাব লাগে। আৰু তাতে তোমাৰ বাকী নিয়মাৱলী খিনি তেওঁলোকৰ আছে বাৰু যিহেতু তেওঁলোক বেলেগ দেশ বেলেগ এটা ঠাই। চ, তাৰে নিয়মাবেলি বেলেগ। আমাৰ ইণ্ডিয়াৰ বা আমাৰ অসমৰ বেলেগ, এ সেনেকুৱা তাতে সোমাই কিনে আৰু চব তোমাৰ মানে, ধৰা- তুমি ক'ৰ পৰা আহিছা, অ কেতিয়া আহিছা, তোমাৰ ভোটৰ তোমাৰ যোনটো ভোটাৰ আইডি হয়, আমাৰ আধাৰ কাৰ্ড। পেন কাৰ্ড সেইবোৰ চাই। চাই মেলি সেইবোৰ তেওঁলোকে লয়, লৈ উঠি আৰু তাতে তুমি অ হোটেলত হোটেলতে থাকিব লাগিব। অলপ এক্সপেঞ্চিভ হয়, মানে বেছি পৰে দামটো।
অ আগতেটো ইমান ষ্ট্ৰিক্ট মানে নাছিলেটো ন? আগতে কিবা এটা আইডি দে-দেখুৱালে এতিয়া, ইয়াৰে মানুহবোৰত টো তাতে গৈ কিনে আৰু অস্থায়ী ভাৱে বসবাসটো নকৰে ন?
অ অ, সেইটো তোমাৰ আগতে নাছিলে। এতিয়া তোমাৰ কি হ'ল, এই কৰোণা টাইমৰ পৰা মানে তোমাৰ, কৰোণাৰ তো কিমান বছৰ? পাঁচ বছৰ পুৰণা আমাৰ ইফালে খোলা দিয়াৰ পিছতো তেওঁলোকৰ ভূটান গেট বন্ধই আছিল। তিন বছৰ নে চা চাৰি বছৰ ৰ পিছত তেওঁলোকে গেট খুলিছে, চ' তাৰে কাৰণে মানে তাতে নিয়মবোৰ একদম ষ্ট্ৰিক্ট কৰিছে, বহুত ষ্ট্ৰিক্ট কৰিছে। আৰু তোমাৰ ধৰা, উম মানে ইণ্ডিয়া বুলি নহয়, অল অভাৰ ৱৰ্ল্ডৰ পৰাওঁ মানুহ নাহক কিয়? তেওঁলোক তাতে আ হোটেল টো লব বই লাগিব, প্লাছ টুৰিষ্ট গাইড বুলি যে থাকে। যোনে ধৰা তোমাৰ ঠাইত লৈ যাব বা ঠাই দেখাব, সেনেকুৱা মানুহ এজন মানে লব লাগে। লৈ উঠি তাতে তুমি থকাৰ হৈয়ো তুমি তাতে পইচা দিব লাগিব বাৰশ পঞ্চাশ টকা এনেকে। বাৰশ টকাকে, এজনৰ।
অ, তেনেহলে মানে বহুত এক্সপেনঞ্চিভে হয়?
এক্সপেঞ্চিভ। এক্সপেঞ্চিভ মানে কি, যদি তুমি পেকেজত আহা, আজিকালিতো চব তোমাৰ এটা বান্ধি দিয়া থাকে ন? উম তোমাৰ পইছাটো লত টকা কিমান যাব ক'ত যাব কেনেকে যাব সেইটো
মানে ঘৰুৱা ফুৰোৱা গোটেইখিনি সিহঁতৰে হয় ন ত থকা বোৱা খোৱা গোটেইখিনি সিহঁতৰ ওপৰতে হয় খালি ইহঁতে এটা মানে এটা গোটা পইচা এটা লয় আৰু সিহঁত
হয় এই এজেঞ্চী বোৰ থাকে অ এজেঞ্চিক তুমি আধা দিলা আধা পইচা দিলা আধা দি উঠি আধা আৰু ঘূৰি মেলি গৈও দিব পাৰা বা আগতীয়াকে দিলে তেওঁলোকে তেতিয়া ক্লিয়াৰ হৈ থাকে আৰু এতিয়া নিজৰো এটা সকাহ থাকে যে পইচা দিবলৈ নাই আৰু বুলি সেনেকুৱা
অ', ঠিকে আছে। পিছে ভূটানতটো ফুৰিব লগা বহুত
আছে আছে বহুত ধুনীয়া ধুনীয়া ঠাই আছে মনেস্ত্ৰীবোৰ প্লাছ তোমাৰ ঠাই তাৰে তোমাৰ
এ এলেকাবোৰ পুৰা পাহাৰিয় ন থাকে তাতেতো সমান ঠাই নাই নাই জাগে
সমান ঠাই নাই কিন্তু তুমি তোমাক এনেকুৱা নালাগিব যে তুমি ইমান ওপৰত আছা উ ক'ৰবাত দুই হোজাৰ ষোল্লশক সোতৰ ওঠৰশ, পাঁচ হাজাৰ হেনেকুৱা ওপৰত আছা বুলি তোমাৰ মানে অ', অনুভৱ নহয়। যে মই ইমান ওপৰত আছোঁ। ক'ত গুৱাহাটীত ক'ত ইয়াতে এনেকুৱা অনুভৱ নহয় একদম ধুনীয়া ঠাই আৰু চাফা বহুত চাফ।
আৰু অ চাফাতোটো মইও গম পাও এবাৰ গৈছিলো, হয়, হয়, মই এবাৰ গৈছিলো এ, অ', তোমাৰ বহু বছৰ আগতে গৈছিলো। ছিলো, সাত আঠ বছৰ মান আগতে গৈছিলো। আ তিয়াই এবাৰ এনে ব মানে ধৰা বেছি স সোমোৱা নাছিলো আৰু কিবা এটা কামৰ কাৰণে গৈ চিলো অ'আ, দুই তিনি ঘণ্ট মান আছিলো ভিতৰত যোনখিনি ঠাই আছিলো মই সেইখিন বৰ চাফা আছিলে আৰু ওচৰে পাজৰে বহুত মানে ধৰা সিহঁতৰ ভূটানিচ বিলাকৰ অ থাক নহয় মন্দিৰৰ দৰে, কিবা ঘন্টা ঘৰৰ দৰে, যে হয়, হয় সেই সেনেকুৱা আছিল। আৰু আহ পাৰ্কিং আছিলে, অ', পাৰ্ক বহি কেনে সেই তোমাৰ আহ চাব পৰা ঠাই আছিলে ভাল-ভাল। এনেকুৱা আছিলে। আৰু চাফাটো কিন্তু, আ তোমাৰ খুবেই চাফা সিহঁতে বাহিৰত থু থু পেলালেও সিহঁতে দেখা পালে সিহঁতে কিবা
অ' সিহঁতে নিজৰ মানে ধৰা এতিয়া অ', মানে এ মানে কেনেকুৱা তোমাৰ ফৰেন চৰী বাহিৰৰ বিদেশবোৰত যেনেকুৱা চাফা আ সেনে হয় তাতেও চাফা প্লাছ তোমাৰ তাতে তেওঁলোকে য'তে পাই ততে তোমাৰ ধৰা প্লাছ এই কাগজ বা আমি ধৰা চিপছ খালো চিপ চৰ পেকেট টো, বিস্কুট খালে, বিস্কুটৰ পেকেট আমি য'তে পাই ত'তে পেলাও। বা ধৰা তেওঁলোকে কি কৰে তেওঁলোকে ডাষ্টবিনতে পেলাই নহলে বা নিজৰ বেগৰ ভিতৰতে লৈ ফুৰে। আৰু যদি ক'ৰবাত ডাষ্টবিন দেখা পাই তেনেহ'লে
তাকেতো তাকে, সেইকাৰণে, সেইকাৰণে ন, সিহঁতৰ মানে ডিচিপ্লিন হয়, হয় সিহঁতে মানে ডিচিপ্লিন আছে কোনোবাই নিয়ম বান্ধি দিছে সেইটো নিয়মটো সিহতে মানিবই
অ', সেইটো তোমাৰ ৰজাৰ দেশ ন?
ব সিহঁতেও মানিবই লাগিব।
অ মানিবই লাগিব। সেইকাৰণে তোমালোকৰ তাতে আহিলে এজন টুৰিষ্ট গাইড থা কে তেওঁ মানে তোমাক এই এ টু জেট গাইড কৰে। ক'ত যাব লাগিব কি খাব, মানে কেনেকুৱাত যাব লাগিব, ক'ত কেনেকে কি কৰিব লাগিব এতিয়া ধৰা আমাৰ যেনেকে আমি মন্দিৰ বুলি কওঁ। অ', বা মন্দিৰ নাম তোমাৰ ধৰা গিৰ্জা সেনেকুৱাত ন, কিন্তু তেওঁলোকৰ যিবোৰ কয়, সেইবোৰক তোমালোক গুম্বা বুলি কয়।
গুম্বা বুলি কয় হয়, হয় এই কিবা ধৰি কেনে এইফালে ঘূৰি থাকিব লাগে চাগে ৰাউডত মই দেখিছিলো।
অ', সেইটো আৰু চবৰে নিয়ম থাকে। অ মানে এনেকুৱা তোমাৰ ঘৰুৱা বোৰ থাকে, সেইবোৰ কিছুমানৰ ধৰা মান্তি পূৰণ হলে, সেইবোৰ ঘূৰাই বা সেইবোৰ ঘূৰালে মানে তোমাৰ আহ এটা ভাল এটা শক্তি আহে। নাকাৰাত্মক নহয়, মানে চাকাৰাত্মক শক্তি এটা আহে। হয়, পজিটিভিটি বুলি যোনটো কয়, সেইটো এটা আহে আৰু। বহুত ভাল। তেওঁলোকে, আমি ইয়াতে তিন দিনৰ আমাৰ আছে। কেজত আহিছিলোঁ। চ' আমি তিনদিনৰ আছিল। তিন দিনত আমি ধৰা উম, উম, তিন দিনৰ খৰচ তোমাৰ ধৰা। অঁ! অ' এজন আমি, এনেকে আহি ফেমিলি হিচাপত আহিছিলো তো, আমি দুটাত তিনিটা ফেমিলি আহিছিলোঁ। চৰি, দুটা। অ', দুটা চাৰিজনৰ তোমাৰ উ এটা। তাৰ ফেমিলিৰ ছেভেন সত্তৰকে গৈছে সত্তৰ হাজাৰ।
অঁ!
চৰি, চৰি, সত্তৰ মানে গুৱাহাটীৰ পৰা আপ, টু আহা-যোৱা চব।
গোটেইখিনি মানে, গোত্তেইখিনি আৰু থকা-বোৱা খোৱা-লোৱা গোটেইখিনি আৰু।
অ', ট্ৰেইনত আহাৰ পৰা ট্ৰে, তাৰপিছত তোমাৰ সৰু গাড়ীৰ। পৰা ভূটানৰ ভিতৰত। তাতে থাকা। খোৱা লৈ আকৌ ইয়াৰ। পৰা আকৌ এক। দিন হলড্ কৰিলো আমি ইয়াতে। জাইগাঁও বুলি এটা বৰ্ডাৰ আছে, তাতে একদিন থাকিলোঁ। তাৰে লোকেল খিনি ঘূৰিলোঁ ক'ত কেনেকে কি কি পায় কি, কি তাৰে যিবো ট্ৰেডিচনেল খাদ্য, নেপালীৰ চ' সেইবোৰ খালোঁ, খাই আমি নেক্স ডে ট্ৰেইন আছিল। চ' আমি টেইনত সেনেকে গুৱাহাটীত গৈছোঁ। এজন, মানে এ' এটা ফেমিলি উ! সেইটো তোমাৰ মানে, তাতে তোমাৰ ধৰা পাৰ ডে, গাইডকো দিব লাগে আৰু প্লাছ তোমাৰ হোটেলত। থাকাতটো দিবই লাগিব, প্লাছ তুমি থাকা হৈও হাজাৰ বাৰশকে দিব বাৰশ টকাকে দিব লাগে। তাৰে সেইকাৰণে মানে, বাজেট তটো বাহিৰত হৈ গ'ল আমিও ভাবা নাছিলো ইমান যাব বুলি কিন্তু হঠাৎ প্লেনিং হৈ হঠাৎ আহিলো কিন্তু বেছিকে গ'ল বাৰু মানে দুজনৰ মোৰ আৰু মোৰ আমাৰ মানে মোৰ স্বামীৰ আৰু মোৰ বাচ্ছাটোৰ মানে আমাৰ এটা ফেমিলি আৰু এ এটা ফেমিলি আছিল তেওঁলোকৰো ছেম তিনিজনে এটা ফেমিলীত চ' তিনিজনৰ মাজত সত্তৰ হাজাৰ গৈছে এনেকুৱা
অ
এজনৰটো কম হ'ব কিন্তু তোমাৰ তিনি জন মানে এটা পৰিয়ালৰ উ
উম যিয়ে কি নহওক আহ বাহ খৰচ হ'লেও
সেইটোয়ে খৰচটো হ'ব এতিয়া কৰ'বাত গ'লেতো তোমাৰ খৰচ হ'বই এতিয়া গ'লোও আহিলো ভাল ঠাই প্লাছ তোমাৰ নতুন ঠাই ইমান ধুনীয়া ঠাই যিহেতু আমাৰ গুৱাহাটীৰ ওচৰতে আছে চাৰি পাঁচ ঘণ্টা ৰাস্তা ত সেনেকুৱাত আহি আৰু
আ ঠিকে মই এ সেই তুমি ফটো দিছিলা হয় নাই অ ফেচবুকত নে ফেচ ফেচবুকতে দেখা ওৱাতছাপতে ফটোখনৰ পৰা সেই মানে সেই অৱেলকাম টু ভূটান বুলি লিখা দেখা পালো মই ভাবিলো চাগে নিশ্চয় ইহঁত ভূটান গৈ ছে এ সেইকাৰণে মানে সুধিবৰ কাৰণে ফোন কৰিলো আমিও চাওঁ চাওচোন এতিয়া হয় কি এইম বাম যাম বুলি টো হাবি আছো তিয়া সময় মিলাব পৰা নাই দিয়া মই সেইকাৰণে ফোন কৰিছিলো ঠিক আছে দিয়া অ অ অ